হেল্ল' অ, ভাল-ভাল। কি খবৰ তোমাৰ?
এ আছো দিয়া, এই তোমাক ফোনে লগাব নোৱাৰি। তাকেইতো, মই তোমাক ফোন কৰোঁ তোমাক বিজি পাওঁ। তুমি মোক ফোন কৰা মোক
বিজি মানে অলপ, মই এটা বে মানে নতুন বিজনেছ এটা লৈছিলোঁ। অ', এইটো কাৰণে অলপ মানে, ব্যস্ত হৈ পৰিছিলো মাজত।
এ ভালেই দিয়া। কি বিজনেছ?
বিজনেছ মানে মাছৰ পোনা অলপ-অলপ আনি অৰ্ডাৰ দি আছোঁ। মানে মই হ'ল চেলত লৈ আহো, তাৰপিছত মই বেপাৰী বিলাকক দিওঁ।
এ বঢ়িয়া বিজনেছ লৈছা, এতিয়াতো তোমাৰ এইটো মাছৰ পোনাৰ বিজনেছ, এতিয়া চিজন হয় না, মানুহ বিলাকে, পুখুৰীত মাছ এৰিব।
অ', মাছ এৰিব। তোমাৰ অলপ-অলপ অৰ্ডাৰ লওঁ আৰু বে-বেপাৰী বিলাকেতো লৈ যায় পিছত। গাঁৱত কোনোবা ৰাইজৰ পুখুৰী বিলাক থাকে না, যেনেকে ৰাইজৰ পুখুৰী থাকে এটা গাঁৱত।
হয়-হয়।
তেনেকুৱা পুখুৰীবিলাকত মানে, দুই কুইণ্টেল। ডেৰ কুইণ্টেল এনেকুৱা অৰ্ডাৰবিলাক পাওঁ, ত' সেইবিলাকে দি আছোঁ। এই কেইদিন মানে অলপ বেষ্ট ত সোমাই গ'লোঁ, মে বিজনেছ এটা ল'লেতো জানাই ন নতুন-নতুন অলপ ঝামেলা-
হয়-হয়, সেইটোতো হৈয়ে বাৰু, বিজনেছততো সময় দিব লাগিব ন।
উম তাৰ পিছত ভেৰাইটিজ থাকে তোমাৰ গ্লাচ কাপ, বিকেট, বাহু। এইবিলাক আছে। তাৰপিছত আৰু ডাঙৰ মাছ ছো দিওঁ, এতিয়া কোনোবা বিয়া আছে শ্ৰাদ্ধ ঘৰৰ হওক, বিয়াৰ হওক। হয়, এইবিলাক অৰ্ডাৰো মাৰি আছোঁ, টুক-টাককে।
এ হয় নেকি, থিকেই আছে বাৰু। তোমাৰ তেতিয়া হ'লে, মই হেৰি কৰিব পাৰিম ন মই চাম বাৰু, কাষ্টমাৰ পালে তোমাক জনাই দিম।
অ, কাষ্টমাৰ পোনা-চোনা, কাষ্টমাৰ পালে মোক কৈ দিবা। সিহঁতে ইয়াত পৰা মানে, মোৰ পৰা হ'ল চেলত নি, সিহঁতৰ লাভ হ'ব। বেপাৰীৰ পৰা ল'লে, মোৰ পৰা দুইশ টকা বেছি বেপাৰীৰ পৰা ল'ব লাগে, দুইশ টকা কম মোৰ পৰা, ডাইৰেক্ট লৈ যাব পাৰিব মানে।
অ', তেতিয়া হ'লে, লাভে হ'ব।
অ', এতিয়া আমাৰ এইফালৰ যিমান, উম'।
আমাৰো পুখুৰীত মাছ এৰিব লাগে চাগে, এৰা নাই নেকি, ৰ'বা মই দেউতাক সুধি লওঁ দেই।
চাবা যদি দ্ৰপ পোনাই এৰিব লাগে, তেনেহলে ধুনীয়াকে লৈ যাব পাৰিব, পেলাব কাৰণে।
যদি পেলোৱা নাই পুখুৰীত মাছ, তেতিয়াহ'লে মই তোমাক কৈ দিম। পাই যাম ন?
পাই যাবা, পাই যাবা। মই - মাছৰতোৰ লগত অলপ মানে মুৰ্গী-চুৰ্গীও ৰাখিছিলোঁ, অলপ মুৰ্গীও দি আছোঁ মানে।
বা', লোকেল নে?
লোকেল মানে তোমাৰ, সোণালী মুৰ্গীটো যে।
বা', বছ দেখোন আপুনি - বেলেগ দেখোন বিজনেছত মাথা মাৰিছোঁ। ক'ত? উম, হয় নেকি। এ মজা। সেই কাৰণেতো মানুহটোক পোৱা নাযায় ফোন কৰিলে।
অ', নেই ব্যস্ততে দানা-পানী খুৱাই দিব লাগে, এতিয়া এই ৰাতিপুৱা মাছক দানা দিলোঁ মই। দানা বস্তা আনিছিলোঁ, খাৰপিথি পৰা।
বা', ইমান দূৰৰ পৰা?
উম, তা-তাতে অলপ হলচেলত পাই যাওঁ, তাৰ পিছত - দানাবিলাক দিলে মানে মাছবিলাক চব ওলাই আহে ন' ভাল লাগে চাবলে। আবেলি আৰু ৰাতিপুৱা দিওঁ মানে দুই টাইম, দুই টাইম দিওঁ।
ভিডিঅ' কৰিবাচোন, ভিডিঅ' কৰি তুমি একদম ৰিল্‌ছ বনাই দি দিবাচোন, মজা হ'ব।
হয় বনা- টো ৰিলত দিওঁ। আপুনি চাগে নাই, ত' এইটো কাৰণে পোৱা নাই। আচ্ছা বাৰু তোমাক দেখাম ভিডিঅ'বিলাক।
ঠিক আছে ৰ'বা, মই তোমাৰ, এফ বিত আছা নে ইনষ্টাত আছা?
ইনষ্টাত আছে। মানে তুক-তাককে দি থাকোঁ মই এইবিলাক, আপডেটবিলাক দি থাকোঁ। এতিয়া ধৰা কিছুমান, তা, মই তাৰ পৰাও অৰ্ডাৰ পাই যাওঁ, আপডেট দি, দ, দি যায়। তাৰপৰা - তাৰ পৰা মই বহুতখিনি অৰ্ডাৰ পাইছোঁ। পিছত লৈ গৈছে, ভাল পাই - ছে ফোনো কৰিছে, নাই নাই ভাল - আগত বেপাৰী পৰা লোৱাকেইটা মানে ইমান ভাল পোৱা নাই, ডাইৰেক্ট মোৰ পৰা লৈ গৈছে। তাৰমানে ভাল পাইছে মানে বস্তুটো।
তাৰ মানে তোমাৰ এই কোৱালিটীবিলাক ভাল ৰাখিছা তুমি ন?
অ' কোৱালিটি ভাল। মই যাক যাক দিওঁ, সিহঁতে প্ৰ - তেক বছৰত মোৰ পৰাই লয়। আৰু সিহঁতে ডাঙৰ কৰি মোকে বেচে। মই পোৱালি দিওঁ - মাছৰ। পিছত যেতিয়া এইটো ডাঙৰ হ'ল ন' চাইজটো, তে সিহঁতে বেচিব ক'ত? ইমান বেছিকে হ'লেওতো - বেচিব লাগিব ন' বস্তুটো। তাৰপিছত মোৰ তাতে বেচিব পাৰে।
মানে তুমি চাপ্লাই দিয়া আকৌ তোমাৰ ওচৰতে বিক্ৰী কৰি মানুহে পইচা পা, ইনকাম কৰিব।
বিক্ৰী কৰি দিয়ে, মই আকৌ বেপাৰীক দি দিওঁ সেইটো।
মজাৰচ, মানে তোমাৰ মজা বিজনেছ ছেট-আপ কৰিছা দেখোন।
উম, মানে মানুহ কিন্তু বুজি নাপায়। অ', মানুহে কিন্তু, বহুত মানুহে আমাৰ ইয়াৰে বুজি নাপায় যে, মাছত যে বহুত পইচা আছে। সি পানীৰ তলত সোমাই থাকে এইবিলাক। কিন্তু মানুহে বুজি নাপায়। এতিয়া কোনোবা পুখুৰী আছে, সিহঁতে নিজে একো নকৰে। বেলেগক দি দিয়া ৱে ব' ম'। বছৰত দিব পাঁচ হাজাৰ, ছয় হাজাৰ, দছ হাজাৰ এনেকে দি দিয়ে, সিহঁতে এৰি দিয়ে সিহঁতে সিহঁতে ভাবিছে কি ন হাজাৰ দচ হাজাৰটো বহুত লাভ হৈ গল সিঁহতৰ কিন্তু মাছৰ কাৰোবাতো বুজি নাপাই যে বুজি যোনে বুজি পায় ন এইটোত বহুত। বহুত পইচা আছে বহুত।
তুমি মানে ভালকে লাগিছা যেন লাগিছে পিছত।
নাই নাই মই মাছটোতো মই এইটো বহুত আগৰ পৰাই কৰি আছিলো কিন্তু পোনাটো মানে চিজনত চিজনত খুলো যোনটো মাছৰ আমি এতিয়া হোটেলবিলাকত যে মাছবিলাক খাম সেইবিলাক মই দিওঁ আমাৰ ইয়াত লোকেলত যিমান হো হোটেলবিলাক আছে ভাতৰ।
অঁ।
মই মোৰ পৰা লৈ যায়।
ত টেলটো তুমিয়ে চাপ্লাই দি আছা মানে অ।
অ লৈ যায় সিহঁতে আহি ঘৰৰ পৰা লৈ যাম, মই এনেকে দি আহিব নালাগে লৈ যায় সিহঁত। মই দিব পৰা কেপাচিটিত থাকে যদি কোনোবা দুই কুইণ্টেল লয়। দেৰ কুইণ্টেল লয়, এক কুইণ্টেল লয় তেতিয়া মই গৈ দিওঁ আৰু যদি লগভগ ধৰক বিশ - ত্ৰিশ কেজি হ'লে টো মই নিদিওঁ মানে মোৰ নুবুজাই গৈ এনেকুৱা।
অ আচ্ছা আচ্ছা আচ্ছা আমাৰ মানে কি জানা? আৰু গাড়ী ভাড়াটো লাগিব না তেলৰো দাম বাঢ়িছে। অহ। আৰু ঘৰত গলে মানে আনিব পাৰিব কাৰোবাৰ বিশ - ত্ৰিশ কেজি, পঞ্চাশ কেজি লাগিলে ন।
তুমি এনেও আহিবা চোন যদি ফ্ৰী থাকা অলপ মাছটো খাবলৈও লৈ যাব পাৰিবা না। খাব লৈ যাবা তত এইটো হেৰিতো দৰকাৰ নাই নহয় নাই তুমি আহিবা বস্তুটো চাবা অলপ মাছ দি দিম পলিথিনত ঘৰত গৈ খাবা, চাহ আহিব পাৰা এনেইটো মই থাকো আকৌ ঘৰত বেকাৰে বহি থাকোঁ মাছৰ লগত বেপাৰটো চালে গম পাব মানে কি কৰি আছো মানে কাৰোবাৰ আহিবা অলপ-চলপ, ভালো লাগিব মোৰো। হেল্ল' হেল্ল' হেল্ল'